হেল্ল,
অ, ভাত-চাত খালে নে?
খালো, তুমি খালা?
অ, খালো খালো মানে হেৰি আজি বিয়া আছিলে যে, খুৰাৰা ছোৱালীজনী। এই, তাতে খাই বৈ দিনতে মানে, দিনত মানে দেৰি হ'ল খোৱা।
তাকে।
তাৰপিছত ইমান হেভি খানা, এই মন নাযায় আৰু ৰাতিলে।
কি কি খুৱালে?
তোমাৰ আপোনাৰ হেৰি, আমাৰ আকৌ কাৰণ এয়া হেৰিত মাংস নোখোৱাই আমাৰ সত্ৰত। মাংসৰ বাহিৰে মাছ, পনিৰ, চবকে দিছে আৰু তাত। তাৰপিছত পোলাও ভাত আৰু মাছৰ মুৰিঘণ্টা।
উম, উম,
অ, তেনেকা অ, তাৰপিছত কাষ্টাৰ্ড এইয়াই আৰু।
অ, মানে কি সত্ৰ হিচাপে মানে, হেৰি মাছ-মাংস মাংসটো নোখোৱাই ন?
মাংস নোখোৱাই আমাৰ উম, এনেই মানে এইও ধৰক আপুনি বাৰ্থডে পাতিছে নিজৰ ঘৰত। তেতিয়া বেলেগ কথা। কিন্তু মানে ধৰক অকন ডাঙৰকৈ পাতিলেও যদি মানে বাৰ্থডেটো যদি ৰভা চভা দি পেলাই পাতে তেতিয়াও মানে মাংস খুৱাব নোৱাৰে।
অ', মানে সত্ৰ হেৰি হিচ-হিচাপেতো আৰ নোৱাৰিয়ে ন
অ' আৰু এ-সত্ৰ আৰু লগতি নামঘৰ যে চবৰ
তাকেতো সেইটো কাৰণে ধৰাচোন যিমানে যি নহওঁক সত্ৰই আগত তুমি যদি তেনেকে কৰিব নোৱা তেতিয়াও নোৱাৰা।
তেনেকে হয় সেইটোৱে, সেইটোৱে। এনেই বিয়াৰ দুখ লাগিব আৰু বিয়া কেতিয়াবাই হৈ গল। আপোনাৰ খালি ৰিচিপচনটোহে। এ মানুহৰ পইচা পাতিও কথা থাকে ন।
তাকেইতো পইচাই মানুহৰ মেইন, এতিয়া পইচা পাতি যোগাৰ থাকিলে তোমাৰ চিন্তা নাই তেতিয়া তুমি পটককে উঠাই দিব পাৰিবা ন?
অ' আৰু আজিকালি যে তুলনি বিয়াখনো ইমান ডাঙৰকৈ পাতে, মই বৰ বেয়া পাওঁ।
নহয় কি জানা? এ মানুহৰ কিছুমানে মানে থাকি প থাকে যে মানুহ বিলাকৰ কিছুমানে মানে কিয় ভাৰ কৰিবলৈ বিচাৰে, আচলতে সেইটোয়ে অভাৰ কৰিব নালাগে, তাৰ বদলি তুমি মানে যিটো খোৱাব লাগে সেইটো খোৱাই আৰু বাকী যদি যদি মন থাকে বোলে দান দি দিয়া দুখ দান দি দিয়া, অনাথ আশ্ৰমত দান দি দিয়া সেইটো এটা পুণ্য হ'ব, হয়নে? কিন্তু অযাথা এহোপা খৰচ কৰি লাভ নাই।
লাভ নাই আৰু ওচৰৰ মানুহখিনি মাতিবয়ে লাগিব বাৰু। হয়নে? টোপোলা দিয়া খিনি, কিন্তু তাতকে আৰু বেছি কৰিব গলে বেয়া লাগে।
সেইটোৱেতো মানুহ-মানুহেটো আজিকাল
অ' ইহঁতে বাৰু কৰা নাই, কিন্তু এই যোৱা বছৰ, এখন তুলনি বিয়া পাতিছিলে, আমাৰ এই দ চুবুুৰী বুলি কয়। এ জেগাটো পিছফাললে তাৰপিছত তাকে মানে আপোনাৰ কেনেকুৱা মানে কেনেকুৱা চিষ্টেম জানে? তুলনী বিয়াত আপোনাৰ বৰ বিয়া নিচিনাকে চিঠি চপাইছে। হা আৰু বাহিৰা টকা ধেৰ মানে মানুহটো বাপেকৰ
অ'।
এহেজাৰ টকা কৈ পেলাই এনভেলাপত সোমোৱাই, সোমোৱাই দিছে, হয়েতো হয়ে। চবকে মানে যোনবিলাক দূৰত মানে মাতিছে মানুহ সেইবিলাক। আৰু ওচৰৰ মানুহখিনিতো গাড়ী দিছে, আহা যোৱা কৰিবলে। আৰু সেই যে এহেজাৰ টকা যে এনভেলাপত যে সোমাইছে সিহঁতৰ আহা যোৱা খৰচা মানে, গম পাইছে আকৌ ডিজে আনিছে। কে ওঠৰটা নে ঊনৈশটা আইটেমেই বোলে।
উম।
এই ছোৱালীজন তাতকে পইচা কেইটা থৈ দেচোন ছোৱালীজনীক ভৱিষ্যতলৈকে লাগিব ন।
তাকেইতো ইমান টকা খৰচ কৰি লাভ নাই নহয়।
তোমাৰ আৰু যদি বোলে ইমান টকাই আছে তুমি দুখীয়াক দান দি দিয়া। তেতিয়াও তোমাৰ ভগৱানে কিবা এটা আশীৰ্বাদ দিব ন। এতিয়া মানুহক তুমি এতিয়া কথাটো কৈছোঁ বিয়া খনত তুমি ইমান খিনি বস্তু আহি কৰিলা কিন্তু সেই আই মানুহখিনিয়ে নাখায় নষ্ট
নেখাই, আৰু আজিকালি আপুনি যিমানেই নোখোৱাই কিয় মানুহে কেত তিয়াও ভাল বুলি নকয়, নহয় নে কিবা এটা নহয় কিবা এটা বেয়া ওলাবই।
উম আৰু অপ ক'ব বোলে বেছি দেখুৱাইছে একে। টকা আছে কাৰণে এতিয়া মানুহে দেখুৱাইছে আমুক-তামুক এতিয়া মানে ধ নানা ৰক কমৰ কথা কব হয়নে? তুমি এতিয়া যেন ধৰক কাৰোবাক দান দি পেলাই কাৰোবাক যদি অকণমান সহায়ো কৰা সেই টোও এটা আশীৰ্বাদ।
মই সেইটোয়ে হেৰি কৰো জানে। মই তাকে ছোৱালীৰ বাৰ্থডেও, মই ইমান তাৰ আজিলৈকে পাতি নাপালো। মই নাপাতো তাৰকৈ পিছত হেই পিছত তাই তেতিয়া যে আৰু অলপ ডাঙৰ হোৱাৰ পিছত ত বাৰ্থডে বুলি ক'লে নাথাকিব হয়নে সৰুতে যি মন কৰে। সেই তেনেকুৱা মই একদম বেয়া পাওঁ এইবিলাক চব পাহৰি যায়। অ' এনেকুৱা মানে ভাল নালাগে হেৰিবোৰ এ আজি মানে আজি বাৰু ইহঁতৰ বাৰু ইমান বেছি কৰা নাই কিন্তু সেই মানুহ ঘৰৰ কথা কৈছোঁ। আজি পৰ্যন্ত কৈ থাকে, কি দৰকাৰ পৰিছে।
তাকেতো অঁ, মানে ছোৱালী এজনীয়ে।
ছোৱালী এজনীয়ে এজনী হলেও দিয়কচোন। অ' তুলনি বিয়া ডাঙৰ বিয়া হ'লেও বেলেগ। কথা।
তাকে নহয় এতিয়া মানে ধৰাচোন এতিয়া মাক-দেউতাকৰ পইচা আছে, সেইকাৰণে বাৰ আজাদিত কৰিলে এতিয়া বাইচাঞ্চৰ কথা ক'ব নোৱাৰি কাৰ কেতিয়া কি হৈ যায়, কোনেও ক'ব নোৱাৰে ন এসময়ত সময় ৰজাও গৈ পেলাই কেনেকুৱা হয়গৈ। কাৰণ এতিয়া উম এতিয়া গতিকে ধৰাচোন এতিয়া সেই পইচাখিনি ইমানখিনি অবাবত খৰচ কৰিব নালাগে। আৰু মানে কি বা-বাহিৰা পইচা যোনে পায় নহয়। সি মানে মূল্যটো বুজি নাপায়, যেতিয়া আমাৰ ওচৰৰ মানুহ এ ঘৰ আছে তেনেকুৱা। মাতি কাৰবাৰ কৰে। সেই টকা অজস্ৰ আৰু গতিকে তেওঁলোকে মানে কি টকা-পইচা প্ৰতি মানে কি আৰু জানাই আৰু ডেইলি বজাৰ। শ্বপিং দেৰি যাব কৰিবলৈ মানে কি টকা আছেই যেতিয়া। আৰু সেইবিলাক পইচা খৰচ কৰিবলৈ তোমাৰ বেয়া নালাগেতো। ওপৰতে পোৱা পইচা। হয়নে? যি মানুহে চাব ওপৰতে পোৱা পইচা সেই মানুহে কেতিয়াও মানে কুদ্ধাবোধ নকৰে। কিন্তু আমি যে আমি এতিয়া দহ টকা এটা খৰচ কৰিবলে আমাৰ চিন্তা কৰিব লাগিব দেই আমি কষ্ট কৰিছো ভাই সেই পইচাটো খৰচ নক নকৰোঁ দেই থৈ দিও, তেনেকুৱা নিচিনা ভাৱ এটা হয় কিন্তু কিছুমান মানুহ মানুহ আছে তোমাৰ মানে কি আও খৰচ কৰিম এনেই ওপৰতে পোৱা পইচা খৰচ কৰিবই আৰু।
ওপৰতে হয় আৰু ক'ব গ'লে এটা ফালে চাবলেনহয় কিয় ল'ৰা- ছোৱালী বিলাক বেয়াও হয় নেকি।
উম
আমাৰ এই নিজৰ খুৰা এজন আছে আৰু এই বাহিৰ মান এনেকে বাহিৰা টকা থকা বহুত বেছি। মানে সিহঁতৰ দৰমহা চাগৈ নুচোৱেই নেকি? কি? ডেইলি মানে ৰাতিপুৱাই পাঁচটা বজাতে যাব।
উম
তাৰপিছত আপোনাৰ গভমেন্ট চাকৰি উম বাস্তৱে গাড়ী, চাৰি ধৰে হয়েই গাড়ী চাৰি ধৰোতে মাছ মাংস কিবা কিবি চ'ব জিটবলিষ্ট পিছত পায়ে যায়। ত' ডেইলি যদি আহে আকৌ দিয়েও মানুহক দিব কিয় পাৰিছে, কাৰণ ডেইলি কিমান খাব।
অ' ন সেই- টো এটা নহয় তোমাৰ এতিয়াতো তেওঁ আনে যদিওঁ আকৌ' তেওঁ এটা ধৰ্মও কৰিছে কিন্তু দেই। কাৰণ মানুহক দিছে ন, দিয়ে যে সেয়া সেইটো এটা ধৰ্ম, মানুহক দি পেলাই যিটো মানে ধৰক কৰ্মত কৰ্মটোতো কৰিছে ধৰা, মই এটা কৰ্ম এটা কৰিছোঁ সেই কৰ্মটো কৰি যদি মই পাওঁ তাৰে যদি অলপ যদি মই দিও দি মানুহক দিওঁ। সেইটো এটা ধৰ্ম সেইটো এটা ডাঙৰ ধৰ্ম গতিকে তেওঁ মানে সেইবিলাকৰ পৰাও কাত খাই যায়। কিছুমান কিছুমান উম
কেনেকুৱা জানে, পোৱালী কেইটা যে পানী নাখায় হা মাজতে আমাৰ সিহঁতে পানী নাখায়েই কি খাই জানে? এই যে এনাৰ্জি ড্ৰিংক বিলাক যে
অ' অ
এনাৰ্জি ড্ৰিংক, কাৰ্টুন, হিচাপত আনে সেয়া খায় দেই। মানুহক মানে খুব- কৰে যে আমাৰ ইহঁতে পানী নাখে, এই মানুহক পানীৰ প্ৰয়োজন নহয় নেকি কওকচোন? এনাৰ্জি লাগিলে কক' কলা, থামচাম, এনেকুৱা বস্তু যিমানেই নাখাওক কিয়। মানুহৰ প পাৰ হয়তোৱে এই পানীৰ তাত তাৰ পিছত বাপেকে দেৰ মাহ নোযোৱাৰ পিছতে গ'ম পাইছে ফেটি লিভাৰ। আকৌ' ডক্টৰ ওচৰত নিছে সেয়া।
উম'
আকৌ আপোনাৰ, ইমান সিহঁতৰ মানে খোৱা বোৱা হেৰি সিহঁতৰে বেমাৰ বেছি। সিহঁতৰে বেমাৰ মানে হেৰি-
এইটো এ তাকেইতো নহয় এতিয়া তুমি চোৱাচোন, দিনটো কাম কৰিলা হাঁ দিনটো কাম তুমি যদি পানী গিলাচ ৰাস্তা পানীকণ নোখোৱা এতিয়া গৰম যিটো পৰিছে। তুমি গৰমত সেই গৰমত তোমাৰ গাপা ঘামটো ওলাইে থাকে ন টাইম ন।
উম' উম' উম'
তোমাৰ, তোমাৰ শক্তিটো গৈ থাকে গতিকে তুমি যদি পানী অলপ নোখোৱাই তোমাৰ সেই শক্তিটো ক'ৰ পৰা আহিব।
অঁ
পানী নেখালেতো শক্তিটো নাহে ন, পানীতটো মানুহৰ প্ৰাণ। আৰু ক'বালৈ গ'লে মানুহে বটল এটাত পানী, একণ লৈয়ে যায়। আৰু কিবা এটা দৰকাৰ হ'লে পানী অকণ লাগেই। গতিকে যদি পানী অকণ নেখায় বুলি কয় মানুহ আচৰিত হয়। সেইটোৱেইটো, নহয় পানী কন নাখায় বুলি ক'লে মানুহে আচৰিত হ'ব আচৰিত কথা ধৰা এইটো।
অ' অ' কেনেকুৱা চাওক, আৰু বিচলিৰ পানী স এই নিজৰ ঘৰতে পানী আছে একুৱাগাৰড আছে সিহঁতৰ তথাপিতো বিচলিৰি পানী কিনি খালেহে হয়নে? এয়া চ' নহয় এতিয়া
সেইবিলাকে মানে, আচলতে আজিকালি কি হৈছে জানা মানুহৰ মানুহ এটা মানে ফেচন হৈ গৈছে আৰু তুমি এতিয়া দে মানুহে দেখাক দেখি মানে ফেচন নিচিনা হয়, তে সিহঁতে খাব পাৰিব নেকি আমাৰোঁ খাব পাৰিব আমাৰ লৰা-ছোৱালীয়েও খাব পাৰিব।
আমিওঁ পাৰোঁ আপুনি কি নোৱাৰে নেকি আপোনালোকৰ দেখোন দুটা, দুটাই হেৰি কয় এজনীহে ছোৱালী কথা এটা কৈছো হা, আপোনালোকে যেনেকে চলিব লাগে, কিন্তু তেনেকে কিয় ন'চলে তাই কাৰণে ছেভ কৰিছে তাই ফিউচাৰটো কথা আছে দিয়কচোন হয়নে?
এই
এ, তাই ফিউ কাৰণ এতিয়াই যদি শেষ কৰি দিয়ে এতিয়া জমা কৰিলেহে তাইৰ ভৱিষ্যটো সে হেৰি হ'ব আৰু আজিকালি ল'ৰা-ছোৱালী যে পইচা জমা কৰি থবই লাগিব।
তেকে।
কাৰ কি হয় কোনো নাজানে অ'।
কোনোওঁ নাজানে।
আৰু মাক বা কো শুনিবলৈ বেয়া কিন্তু মাক- বাপেকৰ পইচা নহ'লে একো নাইও।
নাই, নাই সঁচাই মানুহৰ মানে কি আচল কথা মানুহৰ যদি পইচা-পাতি নাথাকে নহয় মানুহে মানে কি তোমাৰ সন্মানটোও নাই আৰু তাৰ উপৰিও মানে একো কোনো ফালৰ পৰা মানে একো নহয়। সেইকাৰণে মানুহৰ আজিকালি পইচাটোৱে মেইন, এতিয়া তুমি
হাজাৰ টকা হওঁক কিন্তু আপুনি যদি কাপোৰ এযোৰ ভালকে পিন্ধি নাযায় ন, মানুহে মানুহ বুজি না
অ' অ'সেইটোৱে অ'অ'অ'ঠিকে আছে ঠিকে কৈছা অ'। ঠিকেই কৈছা, কিন্তু তুমি এতিয়া তুমি চিম্পুলত যোৱাচোন তোমাক গুৰুত্ব নিদিয়ে কিন্তু, তোমাৰ শি ক্ষাতো বহুত আছে বুজি পাইছা নে? তোমাৰ শিক্ষা আছে, তুমি ভাল এজন চাকৰি কৰা কিন্তু তোমাৰ, তোমাৰ চাকৰিটো উচ্চ পদত কিন্তু তুমি যদি আজি ভাল কাপোৰ এযোৰ পিন্ধি নোযোৱা বা কিবা গহনা এদাল পিন্ধি নোযোৱা কিন্তু তোমাক মানে কি কৰে এই একোৱেই নাই চাগৈ, কিন্তু দেখিবা আকৌ তোমাৰ কিন্তু বহুত আছে।
উম, বহুত আজি আপুনিয়ে কৰক হা, আপুনি ৰাতিপুৱা উঠি পেলাই আপুনি ডিউটি যায় আহি পেলাই ধৰক ঘৰৰ কাম কৰে আকৌ ক'ৰবালে ঘপককে ফোন আহিলে দৌৰিবলগীয়া হ'ল হয়নে তাৰ মাজত তে যদি নিমন্ত্ৰণ এটা থাকে তেনেকেই যদি গুচি যায় ন, আপোনাক কিন্তু গুৰুত্ব নিদিয়ে।
নিদিয়ে, নিদিয়ে, নিদিয়ে, সেইটো আছে সেইটো মানে মানুহৰটো আছে, আমাৰ ৰ মানসিকতাটো বহুত বেলেগ আৰু এতিয়া তুমি চাবা এতিয়া তুমি ধৰাচোন এতিয়া তোমাৰ তুমি এতিয়া ধনী মানুহ তানে তুমি যদি এতিয়া কিনা চেন ডাল পিন্ধিলে তোমাক সোণৰ চেন বুলি ক'ব। কিন্তু এতিয়া দুখীয়া মানুহ এজনিয়ে বা দুখীয়া বোৱাৰী এজনীয়ে বা কোনোবা এজনীয়ে মানুহে পিন্ধি যাওঁকচোন এ, এডাল কিনা চেনহে সোণৰ নহয়, সেইতো সোণৰে হয় কিন্তু কি পিছত ক'ব বোলে কিনা চেনহে এইডাল সোণৰ নহয় সেইটোৱেতো মানুহ মানুহৰ মানে এইটো মানুহৰ আজিকালি থিংকিংবিলাক বহুত বেলেগ হৈ গ'ল আগৰ নিচিনা নহয় আৰু। এতিয়া মানুহৰ যুগে যুগে পৰিৱৰ্তন হৈছে কিন্তু কিছুমান মানুহ মানসিকতা বিলাকো বেয়া, বেয়া পিনে ঢাল খাই আছে কোনেওঁ কাকো চিনি এনেকুৱা হৈছে যুগটো মানে এনেকুৱা বেয়া যুগ হৈছে নহয় তোমাৰ মানে কথাবিলাক শুনি থাকিলে মোবাইলত যিবিলাক কথা পাই থাকোঁ সেইবিলাক শুনি থাকিলে তোমাৰ মনটোৱে বেয়া লাগি যায় হয় নে? আজি যুগটো মানে ইমান বেয়া হৈ গৈছে মানে কোনেও কাকো চিনি নোপোৱা হৈছে কাৰো লগত মানে তোমাৰ বিশ্বাস এটা নোহোৱা হৈ গৈছে। নাই নাই নাই আজি তোমাৰ বাই ভনিও তেনেকুৱা তেনকোৱা ধৰনৰ ধৰা যদি বাই ভনীৰ ধৰা তুমি যদি ধুনীয়া তুমি যদি ধনী হোৱা মই যদি দুখীয়া হওঁ
অ।
বাই ভনীও সেইটো তাই দুখীয়া বাই ভনী
একদম ঠিক কৈছে অ। অ একদম ঠিক কিবা খাব দিব এ থ নাযাওঁ। তেনেকুৱা হয়নে? নিদিয়ে নি
সেইকাৰণে মানে এইবিলাক আজিকালি মানে পৰিস্থিতিয়ে মানুহক বহুত বেলেগ কৰি দিছে আৰু। মানে খালি আজিকালি এটাই মানুহৰ ধাৰণা হৈ গ'ল যেনেকে নহওঁক মানে টকা ঘটিব পাৰো, যেনেকে নহয় মোৰ পকেট টো গৰম হৈ থাকিব পাৰে।